হেল্ল'।
হেল্ল'।
কি কৰি আছা?
তুমি অ অ এনেই আলু আৰু আলুৰ লগত কি কয় এইটো
অ অ তুমি পিছে বিহু। মই এনেই বহি আছো, কাম চাম কৰি উঠিলোঁ। উ তুমি পিছে অ। তুম তোমালোকে পিছে বিহু পালন কৰা নে?
অ কৰোঁ আনম। মানে বিহাৰ। হেৰি দেই এইটো বিহু পালন কৰ। যিমান পাৰো আৰু মানে ইমান কৰো আৰু চবৰ লগত মিলি ন মানে আমাৰ গোটেই সমাজৰে মানুহ কি। অসমীয়া ন ত এনেকে বিহু। পালন কৰি বহুত ভাল লাগে মানে পিঠা চিঠা বনাও এনেকে চেলিব্ৰেট কৰো আৰু।
অ
তোমাৰ।
মই ভাল পাওঁ মই পিঠা ভাল পাও অ অ আমি কৰোৱে আমাৰ মানে। সিফালে বিহু হয় ন-।
অ অ কোনটো বিহু মানে কি কোনটো বিহু বেছি ভাল পোৱা তুমি তোমাৰতে মানে কোনটো। বিহু বেছি।
বিহুতো এনেই। চবকেইটাই ভাল বেছিভাগ বহাগ বিহুতো ভাল লাগে।
অ অ ব'হাগ বিহুতো মানে বেছি ভাল লাগে ন অ অ।
অ উৰুকা আহে আৰু মানে ব'হাগ বিহু ঠাণ্ডা থাকে বতৰটো।
অ বতৰ ঠাণ্ডা থাকে যে ভাল লাগে, কোৱা।
ত মানে আৰু কি হয় ন কি বহাগ বিহুত মানে মানে বাকী বিহুত কে ইয়াতকে মানে এইটো অলপ বেছি বেছি ভাল। আৰু পিঠা চিঠা বনোৱা হয় গোটেই চব জাগাতে পিঠ বিলাক বিলোৱা হয়। অ আৰু মাঘ বিহুও ভাল লাগে মেজি মেজি জ্বলোৱা হয় যে মাঘ বি
অ অ অ এইটো এইটো ভালেই লাগি। এইটো টাইমতে মানে অলপ বতৰটো ঠাণ্ডাই থাকে ন? উম উম বেছি ঠাণ্ডা থাকে আৰু তাতে কি হয় নতুন নতুন কাপোৰ পায় বিহুত মানে কি চোৱা আমি আমি বিহু পালন নকৰো দেই তথাপিও আমি মানে কি এ মানে পালন কৰো মানে আমাৰ কালচাৰেল নহয় কিন্তু অসমত থাকি বহুত ভাল লাগে ন। সিহঁতে যেনেকুৱা কৰে চেম আমি এনেকা কৰো ঘৰত পিঠা চিঠা বনাই মায়ে পিঠা পিঠা বনাই, লাডু বনাই, ডাঙৰৰ সেৱা লওঁ তাৰ পিছত নতুন কাপোৰ আমিও কিনো। চব চবক নিজৰ ফ্ৰেণ্ডক চাই আমাকো নতুন কাপোৰ দিয়ে, তাৰ পিছত বিহু কয় যে ইমান ভাল লাগে ন বিহু ডান্স কৰি গান গাই ভাল লাগে। আৰু কি কৰো ফুৰিব যাওঁ বিহু চাবলে তোমাৰ
অ অ অ বিহু চাবলৈ যাও, বিহু হয়তো। অ আমাৰ ঘৰৰ ওচৰতে এখন ফিল্ড এখন আছে ন। তাতে বিহু হয়, ক'ব গ'লে বেছিভাগ বহাগ বিহুটো ভাল আৰু।
অ অ ব'হাগ বিহুতো মানে বহুত মানুহে ভাল পায় এইটো বস্তুত। অ আৰু এইটো সৰু অ অ আৰু যে এই সৰু ল'ৰা ল'ৰা -ছোৱালী কেইটাই যে ঘৰে ঘৰে যাই নাচে, ইমান মৰম লাগে ন বহুত ভাল লাগে তেওঁ।
সেইবোৰ এতিয়া অ মানে চিটি বিলাকত নকৰে বাত গাঁও বিলাক এৰিয়াত মানে সেইটো এতিয়াও আছে। উ নাই নাই চিটিত নকৰে গাঁৱত কৰে।
অ অ মানে এতিয়া তুমি যে এইটো বিহুৰ টাইমত মানে বেছিভাগ গুৱাহাটী ইয়াতে চিটিত থাকা নে গাঁৱত যোৱা চেলিব্ৰেট কৰিব?
আমি মানে চিটিতে থাকিম, গাঁৱত মানে সেনেকে থকা নহয়।
নহয় কিন্তু বে মানে কি বেছি বেছি ক'ত ভাল লাগে ইয়াতে ভাল লাগে নে গাঁওতে ভাল লাগে?
গাঁৱত কব গ'লে মই মানে গাঁৱত এবাৰ খছো হা গাঁৱত ন মান গলে মানে নৰ্মেল খিনি কৰে আৰু সেনেকুৱা, আৰু অ গোসা মানে চিতিত এনেকুৱা হয় ন কি অ মানে উম চবকুৰিতে মাংস বিলাক নাপাই। বেছি হৈ যায় অ।
অ অ।
নাখাওৱে বিকজ নাপাওে আৰু যদিও পাওঁ চিলাই চিলাই দিব পাও মানে মানুহ জোৰো নাথাকে তাত গাঁৱত মানে নিজে আনকে চিলাইকে খাব পাৰি মানুহ থাকে বহুত সেইটো আৰু ভাল। অ সেইটো ভাল লাগে খাই খাই আৰু গাঁৱত বহুত মানুহ থাকে ন।
অ এটোৱেতো মানে কি মোৰ এজনী ফ্ৰেণ্ড আছে ন তিহঁত যাই মানে বেছি ভাগ গাঁৱত কৰে মানে কৈ ন যে গাঁৱত যে মানে বেছি ভাল লাগে ন, তাৰে চোৱা ইয়াতেটো কি হ'ব কিছু কিছুমানে কৰে কিছুমানে নকৰে আৰু কৰিলেও মানে নিজৰ নিজৰ ঘৰত কৰে আজিকালি ন? আগৰ নিচিনা ইমান মাত বোল নাথাকে কাৰো আৰু একেলগে ইমান নকৰে, হয় ন? কিন্তু গাঁৱত কি হয় যে এ চবে মানুহ একেলগে যে মিলি মেজি জলাব একেলগে বহি খাব পিঠা চিঠা খাই আকৌ ঘৰে ঘৰে পিঠা দিয়ে। বিহু গাই গান গাই। মানে ইমান এনজয় কৰে ন ত ইহঁতে কৈছে যে এ এ ইহঁতৰ কি হয় মানে বিহু আহিলে দছ দিন আগৰ পৰাই গাঁৱত গুচি যায় আৰু তাতে যাই ভালকে এনজয় কৰে মানে।
অ সেইটোত আৰু বেছি ভাল বহুত মানুহ থাকে চাগে। এনজয়মেন্টটো বহুত বঢ়ি হতে
বহুত ভাল লাগে এইটোৱে উম উম আৰু এনে পিঠা চিঠাত তুমি বনাব পাৰা?
অ পিঠা মই মানে সেনেকে নাৰিকলৰ লাৰুটো পাৰো বনাব। ইজি ন জাচ ৰুকি ৰুকাটে টাইম লাগে।
অ অ আজিকালিতো ৰুকা আজ অ মানে চোৱা আজিকালি ৰুকা ৰুকাৰ কাৰণে ইমান টেনচনে নাই আগতেতো আমি ইমান টাইম লাগে ন হাত চাত বিষাই যায় কিন্তু আজিকালি ইমান মেচিন আহি গৈছে।
অ সেইটোতো হয় বাট অ বাট হাতে ৰুকাটো আৰু মেছ মেচিনে দি কৰাটো ভাল মানে দুটাৰ পাৰ্থক্য আছে ন যেনেক তাৰ ৰেডিমেড বিলাক পায় ৰেডিমেট পিঠাবিলাক বনোৱা হয়। সেইবিলাক কেনে কোনে কি বনাইছে কেনেকে বনাইছে তাতকে ভাল নিজে বনাব
অ তুমি ঠিকে কৈছা এই বিহুৰ বিহুৰ টাইমত মানে এইবাৰ আমি এইটো বনাব নাছি মানে পিঠা চিতা আমাৰ আইতা আৰু ককা মানে ঢুকাইছিল ন ত আমি এইটো চেলিব্ৰেট কৰিব পৰা নাই ত আমি মানে বাহিৰৰ পৰা পিঠা লৈ আহিছো দেই। বাপৰে পিঠা দুখ খাবই নোৱাৰি বাহিৰৰ ন ভাল টেচটো নহয় আৰু ভিতৰত নাৰিকলো নাথাকে।
কিছুমান মানে ভাঙা থাকে কিছুমান ইমান টান থাকে।
টান থাকে আৰু জানা আৰু বহুত আগৰ থাকে নেকি তিতা তি তিতা লাগে যেতিয়া আনে দোকানৰ পৰা কিবা বেলেগ তিতা তিতা এনেকা ফিল হয়।
অ মানে আগতে বনোৱা হয় ন ফেক্টৰীত সেই কাৰণে সেনেকুৱা নি বাট নিজে ঘৰত বনাইকে চাবাচো সেইটো আৰু ভাল লাগিলে
অঁহ এইটো মানে কি এ তুমি এইটো মানে কি মইতো ইমান আগতে জানা নাছিলো ন কিন্তু মাৰ লগত বহি-বহি এনেই এবাৰ পিঠা বনাব এইটো ট্ৰাই কৰিছিলো নাৰিকলৰ পিঠা চাউলৰ গুড়া দি যে বনাই মানে কি মোৰ পৰা নহয় ভাঙি-ভাঙি যায়। কিয় বা ভাঙি-ভাঙি যায় এইটো চাগে
অ সেই কণ
অঁ কব পাৰা তুমি জানা নেকি?
উম মানে মই সেনেকে নাবনাও মায়ে বনাই বেছি। শুকান পিঠাটো অ চাউলৰ গুৰিটো মানে বৰা চাউলৰ গুৰি হব লাগে বিকজ বৰা চাউলৰ গুৰিটো মানে আঠা-আঠা
আঠা হ'ব লাগে আমাৰ মান মানে কি আৰু বেছি মানুহে কয় যে ৰঙাটোত বেছি আ ঠা হয় আৰু টেষ্টিও লাগে বোলে।
সেইটো নাজানো বাট মই ৰঙাটো ইমান ভাল নাপাওঁ মই ৰঙাটো ইমান ভাল নাপাওঁ ক'ব গলে মই বগাটো টোৱেই ভাল পাওঁ মই ৰঙাটো খাইছো ইমান ভাল নাপাওঁ খায়। বগাটো ভাল বগাটো মানে পানীত ভিজাই থ'ব লাগে ন। খায় চাব তেতিয়া খুন্দিলে তেতিয়া তান হয় বস্তুটো।
আৰু মানে এই পিঠাৰ লগত আৰু কি কি বনোৱা?
এনেই আমাৰ ইয়াতে আহ এইটো মালপোৱা যে থাকে মালপোৱা। সেইটো হয়।
অ মানে কি তোমালোকে এইটো মালপোৱা মানে বিহুতে বনোৱা নেকি?
নাই সেনেকুৱা নহয় যেতিয়া খাব মন তেতিয়া বনাব পাৰি।
আমি মানে মালপোৱা এনে নিয়মত ন আমাৰ মানে নিয়মত হোলীত বেছি বেছি বনাই মালপোৱাটো
অহ আমাৰ মানে যেতিয়া খাবলৈ ইচ্ছা তেতিয়া বনাব পাৰি এনেকুৱা অঁহ আৰু বহুত পিঠা বনাই মানে শুকান পিঠা হওঁক টেকেলি পিঠা হওঁক টেকেলি পিঠাটো আৰু বেছি ভাল লাগে অহ অহ তাৰপিছত এইটো কি অহ
মোকটো চবচে বেছি ভাল ন এই তেল পিঠাটো খাই ভাল লাগে ইমান ভাল পাওঁ
অহ তিল পিঠাটো মই গৰম-গৰমে যে মানে অলপ ক্ৰঞ্চি থাকে আৰু সেইটো ভাল পাব পিছত ঠাণ্ডা হৈ গলে বেয়া লাগে মোৰ
অহ এইটোৱেই মোৰ চেমেই
অহ আৰু শুকান পিঠাটো মই অহ শুকান পিঠাটো মানে অহ অহ উম হুম শুকান পিঠাটো মানে মই অহ নাৰিকলৰটো বেয়া পাওঁ মই মানে নাৰিকলৰ পিঠা এনেকে নাখাওঁ ভাল নাপাওঁ মই শুকান পিঠাটো তিলেৰে ভাল পাওঁ
আচ্ছা মানে কিছুু না আমাক বিহু ইমান ভাল লাগে যে আমি কি কি কওঁ দুটাই কনফিউজে হৈ গৈছো ন
অহ অহ
অহ মানে বেছিভাগ কিয় নামো যেতিয়া বিহুৱানত ত মোৰ বেষ্টফ্ৰেণ্ডজনী জানে যে মই তিল পিঠা খাই ভাল পাওঁ ইমান তিল পিঠা দিয়ে ন মোক মানে কি কিবা দিয়ক নিদিয়ক তিল পিঠাটো পুৰা পেক কৰি দি দিব মোক কব কি লগ খাই তাক
কিহ
এনেকুৱা মানে আৰু এনেকুৱা হয় আৰু যেতিয়া মই তাক কম ন যে মই তোৰ ঘৰত যাম দে আজি তেতিয়া তিল পিঠা এদিন আগতে তিল পিঠা বনাই পেক
উম অ-অ-অ ভালেই দেখোন তোমাৰ আৰু বিহুত আৰুতো ভালে। বিহুত তুমি মোতে বিহু বিহু মাৰি থাকা? আৰু পিছে তুমি এনে কি কি পিঠা ভাল পোৱা? অ মই মানে এইবাৰ গাঁৱত আছিলো ন।
অ অ। মই পি অহ অহ মাজতে ইলেকশ্যন আহিছিল
অহ
মই অহ অহ মইতো এইটো পিতা ভাল পাওঁ মানে নাৰিক ওপৰ পিঠাটো বেছি ভাল পাওঁ আৰু তিলৰ লাডু কিন্তু মই বহুত ভাল পাওঁ তিলৰ লাডু এটা
অহ তিলৰ লাৰুটো মইয়ো বহুত ভাল পাওঁ দোকানৰ পৰা কিনিলে নো ইমান টান টান দিয়ে
অহ এইটো কিন্তু মানে কি দোকানতো ভাল লাগে অহ ঘৰত বনোৱাতো ভালেই লাগে কিন্তু দোকানৰ পৰা আনা যে সৰু সৰু থাকে
অহ আৰু যে এটা লাৰু লাৰু পায় খাইছা নে অহ মুৰৰ লাৰুতো মই সেনেকে ভাল নাপাওঁ বাত লাগে ধুনীয়া দেখাটো লাগি
দে দেখাত ধুনীয়া লাগে দেই কিন্তু এইটো খোৱাৰ পিছত এই মুখৰ ওপৰৰ ছাল টো যে গুচি যায় ইমান বিষাই সেইটো কাৰণে ভাল নাপাওঁ এইটো মই ইমান নাখাওঁ মুৰি লাডুতো
অহ মই মোৰি লাৰু সেনেকে খাই ভাল বিকজ তাতে ন অহ গুৰ থাকে আৰু মই গুৰটো নাখাওঁ এনেকে মই বেয়া পাওঁ
অহ অহ এইটোয়ে মোৰ মাহতো জানানা বিহুত কি কৰে এইটো বাদাম দি যে চকলেট বনাই এইটোও বনাই দিয়ে আৰু তাৰ অহ আৰু চিৰা যে চিৰাৰ লাডু তো বনাই এইটো গুৰ দি পিনে চিৰাৰ লাডু এইবিলাক গোটেই বনাই দিয়ে মানে
অহ ভালে দেখোন
অ অ বহুত ভাল লাগে কিন্তু জানানা বিহুৰ টাইমত কি হয় আমি নিজৰ ঘৰত খাবই নাপাওঁ। চবৰ ঘৰত ইমানে মাতে ন যে চবৰ ঘৰত খাই খাই মন মানে পেট ফুল হৈ যায়।
অ অ দিয়া দিয়া। ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি বহুত।
দিয়া হ'ব দিয়া মোকো বহুত ভাল লাগিল।
দিয়া বাই।